তুমি?
অ কোৱাচোন।
কিবা কৰি আছিলা নেকি?
নাই এনে আছিলো তুমি।
নাই নাই মইও এনেই আছিলো।
অহ হয় কোৱা?
খবৰ ভালে তোমাৰ।
অ ভালেই তোমাৰ।
মোৰো ভালে ৰবা আজি এটা বিষয়ৰ ওপৰত কথা অলপ আলোচনা কৰিব ওলাইছিলো।
কি বিষয়ে কোৱাচোন?
শ্বিলংৰ বিষয়ে অলপ আলোচনা কৰিব ওলাইছিলো।
বা চিনেমাৰ বিষয়ে নেকি অ কোৱাচোন।
অ মানে যোৱা বছৰ মই মোৰ পৰিয়ালৰ লগত শ্বিলং গৈছিলো। আজিও সেই স্মৃতিবোৰ মনত। আছে। শ্বিলং সচাকে বহুত। ধুনীয়া ঠাই জানানে তুমি।
অ হয় নেকি কেনেকুৱা লাগিছে
কবলৈ বহুত ধুনীয়া কবলৈ গলেতো তাত পাহাৰ ঠাণ্ডা বতাহ সেউজীয়া গছ গছনি আৰু পৰিষ্কাৰ পৰিৱেশে মনটো একেবাৰেই। সচেতন কৰি তোলে সেইবোৰে সেইবাবে শ্বিলং পূবৰ কতেলেন বুলিক কোৱা হয়
বা তুমি তুমি কিমান দিন আছিলা শ্বিলংলৈ
মইতো মোৰ পৰিয়ালৰ লগত গৈছিলো তাত চাৰিদিন আছিলো কিন্তু মন মন হৈছিল আৰু কেইদিনমান থাকিলো হয় বেয়া না স বেয়া নাছিলে বাৰু তাত গৈ বহুত ভাল লাগিছিলে মনটোৱে একেবাৰে বহুত ভাল ভাল লগাই দিছিলে মনটো।
হয় হয় তাত গৈ প্ৰথমে তুমি কল ফুৰিছিলা কলে গ'লা
প্ৰথম দিনাই গৈ উলিয়াম। উলিয়াম উমিয়াম শিষৰ্দলৈ গৈছিলো। সেই বিশাল পানীৰ মাজত যত পাহাৰৰ প্ৰতিছবিবোৰ দেখি বহুত বহুত ভাল লাগিল। গৈছিলে
হয়
উই উমি উমিয়াম ৰ ফটো মই ইন্টাৰনেটত দেখিছো বাস্তৱত নিশ্চ বাস্তৱত দেখা নাছিলো কিন্তু এতিয়া শ্বিলঙলৈ গৈ মই দেখিলো বহুত ধুনীয়া।
হয় হয় আৰু আন কি কি ঠাইত চাইছিলা তুমি?
আন একেবাৰে ফটোতটো যিমান দেখা যায় ন বাস্তৱত তাৰ বহুত গুণে বেছি সুন্দৰ। আন এ আনকি কি দেখিছিলো মানে এনেকুৱা টাইপৰ এলিফেণ্ট ফলচ। ৱাৰডেল লেক। শ্বিলং পিক ডন বক্সু সংগ্ৰালয় আৰু পুলিচ বজাৰ ঘূৰি চাইছিলো লগতে সাত ভনী নামৰ ন দেখিছিল সাত ভনী দেখিছিলো।
অ বঢ়িয়া শ্বিলঙত, পিকত উঠিছিলা নেকি তুমি?
হয় উঠিছিলো ওপৰৰ পৰা গোটেই শ্বিলং চহৰখনন দেখা গৈছিলে। কুঁৱলীৰ মাজেৰে এক। পাহাৰ বোৰ দেখিলে মনতটো একেবাৰে আনন্দৰে ভৰি যায় ঠাণ্ডা বতাহ মুকলি মুকলিৰ জাগাবোৰ দেখি মনটো একদম ভাল লাগি গৈছিলে।
বাহ তাত বজাৰ কেনেকুৱা আছিল?
তাৰ বতৰ বহুত কুঁৱলীৰে ভৰা আছিল পুৱাৰ ভাগত অলপ ঠাণ্ডা আৰু কুঁৱলী আছিল। দুপৰৰ দুপৰলৈ বতৰৰ। ভাল হৈছিল সন্ধিয়া আকৌ ঠাণ্ডা পৰিছিল বতৰ বতৰতো মহিমা তুমি বুজি, বহ নোৱাৰিবা ক।
হয় হয় ঠিকে কৈছা তাতে গৰম হোৱা কাপ। লৈ গৈছিলা নে তুমি শ্বিলঙলৈ।
নিশ্চয় নিছিলো যেনেকৈ এতিয়া জেকেট নিছিলো উুলন কাপোৰ নিছিলো লগতে আমি থাকিলো তাতে থাকোতে আমি যত আমি থাকিছিলো হোটেলখনত তাতে আমাক কম্বল দিয়া হৈছিলে গৰম ঠাণ্ডাৰ বাবে কম্বল আমি উৰিছিলো।
অ হয় হয় তাতে খোৱা বোৱা কি কি পাইছিলা?
হয়।
তুমি খোৱা বোৱা কি কি পাইছিলা তাতে?
এয়া বহুতো পাইছিলো।
অ হয় নেকি, বজাৰলৈ গৈছিলা নে তুমি?
অঁ গৈছিলো ৰবা।
কি- কিনিলানে?
কিনিছিলো। শ্বিলঙৰ পৰিষ্কাৰ, আৰু তাত গৈ শ্বিলঙৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা বহুতো শুনিছিলো,
অঁ, হয় তাৰ মানুহ বিলাক কেনেকুৱা?
তাৰ মানুহবোৰ বহুত বহুত ভাল আছিলে। সিহঁতৰ কথা বতৰা বোৰ বহুত, ধুনীয়া শুনিবলৈ ভাল, বহুত ভাল ব্যৱহাৰ কৰিছে। সিহঁতে সন্মাননো কৰিছিলে আমাক।
অ তুমি জানানে উত্তৰ ভাৰতৰ এটি পাহাৰীয়া কেন্দ্ৰ মেঘালয় ৰাজধানী হয়।
সেটো উ অঁ অঁ!
অঁ তাৰে মানুহ বিলাকৰ মানে কথা বতৰা কেনেকুৱা?
ভালেই ৰবা আৰু ভ্ৰমণ ভ্ৰমণে নতুন ঠাই নতুন নতুন মানুহ আৰু নতুন সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়ে লগতে মানুহ মানুহ ঠিক চাপেও কম হয়
কি সঁচা কথা কিতাপ পঢ়া আৰু নিজে দেখা দুয়োটাৰ মাজত বহুত পাৰ্থক্য আছে হয়নে
অ ঠিক ঠিক কৈছা তুমি নিজৰ চকুৰে দেখিলে অভিজ্ঞতা বেছি মনত থাকে বছৰৰ প্ৰায় সকলো সময়তে দেশ বিদেশৰ ভ্ৰমণ কৰিব লাগে আমি যেনেকৈ আমি এতিয়া বিদ্যালয়ৰ গৰম বন্ধৰ ছুটি পালে আমি বহু ঠাইলৈ যাব লাগে
হয় ঠিকে কৈছা ময়ো ছুটিত পৰিয়াল লগত শ্বিলং যাবলৈ ভাবিছিলো
নিশ্চয় যোৱা গলে ভাল লাগিব তোমাৰ মনতটো বহুত বহুত ভাল হ'ব আৰু
কিবা বিশেষ পৰামৰ্শ দিবানে তুমি মোক
অ গৰম কাপোৰ লগত লৈ লৈ যাবা তুমি সময়তে ওলাই যাবা আৰু ঠাইবোৰ পৰিষ্কাৰ ৰাখিবা তাত জাবৰ জোঁথৰ নেপেল বা
হয় ঠিক আছে কি কি মনত ৰাখিব লাগে কোৱাচোন মোক অলপ
স্থানীয় সংস্কৃতি আৰু নিয়মৰ সন্মান কৰিবা প্ৰকৃতি নষ্ট নকৰি বা প্লাষ্টিক য'তে ত'তে নেপেলাবা থু খেকাৰ নেপেলাবা সঁচা এ এনেকুৱা বহুতো নিয়ম আছে তাতে গৈ তুমি গমে পাবা তাতে গলে আ নিয়মবোৰ
সঁচাকৈ ভ্ৰমণ মানে কেৱল ফুৰাই নহয় দায়িত্ব থাকিব লাগে দায়িত্ব হলে আমাৰ ভ্ৰমণ কৰাও ভাল লাগিব
একেবাৰে ঠিক আমি যদি প্ৰকৃতিক সুৰক্ষা নিদিওঁ তেন্তে আগন্ত প্ৰজন্মই সেই সৌন্দৰ্য উপভোগ কৰিব নোৱাৰিব ন
হয় হয় ঠিকে কৈছে। আজি তোমাৰ লগত ক'ত হয় হয় কোৱাচোন
কথা পাতি শ্বিলং যোৱাৰ আগ্ৰহ আজি মূলত কথা পাতি তুমি শ্বিলং যোৱাৰ আগ্ৰহ কৰি লোৱা।
হয় ঠিক কৈছা আজি তোমাৰ লগত ক'ত কথা কথা পাতি বহুত মানে ভাল লাগিলে শ্বিলঙৰ বিষয়ে শুনি কিনে, ঠিকে আছে আহ ঠিকে আছে তেতিয়া আমি দুয়োজনৰ নিজৰ ভ্ৰমণৰ অভিজ্ঞতা লৈ আৰু দীঘলকৈ আলোচনা কৰিম
অ নিশ্চয় তাৰ পিছত আকৌ বহি মোৰ অভিজ্ঞতাবোৰ কম তোমাক কম যেতিয়া আমি দুয়োজনে নি নিজৰ ভ্ৰমণৰ অভিজ্ঞতা লৈ দীঘলকৈ আলোচনা কৰিব পাৰিম।
হয় হয় তুমি মোক অলপমান মানে শ্বিলঙৰ বিষয়ে মোক কবাচোন মই মানে জানিব খুজিছো আৰু মানে শুনি বহুত ভাল লাগিলে আৰু। চাক বাঢ়ি গৈছে।
শ্বিলঙত পৰ্যন্তন সংখ্যা বহু বেছি। বছ বছৰৰ প্ৰায় হওক। সকলো সময়তে দেশ বিদেশৰ।
হয় হয়।
অ কোৱা চোন তুমি।
অ মই মানে তাৰ। তাৰে মানে মোক শ্বিলঙৰ শিক্ষা আৰু সংগীতৰ বাবে বহুত বিখ্যাত বুলি মই শুনিছো। তুমি শুনি পালানে মই কিবা।